কি কৰি আছ?
আছো এনে ভাত পানী খাই বিচনাত উঠিলো তই
অ মইয়ো সেনেকে, একে অৱস্থা। অলপ বৰ লাগিছিল তাকে ফোন কৰিলো, কালি এটা কথা মনত পৰিলে এ সুধো সুধিব মন গৈছিল। তই সৰুতে খেল ধেমালি বেছি কৰিছিলি নাই?
অ কৰিছিলো।
অহ। সেইটোৱে মানে বিশেষকৈ স্কুলৰ সময়ত কি খেল ভাল পাইছিলি।
অ মই বহুত খেলিছিলো ধৰ অহ মই খো-খো খেলিছিলো, আৰু
অ ভাল লাগিছিল আৰু খেল ভাল লগা ক'ব গলেটো আ উম ভাল লগা ক'ব গলেতো ক্ৰিকেট ক্ৰিকেট চাই ভাল লাগিছিল আৰু কিন্তু বেছি ভাল লাগিছিল খ' খ' যোনটো যিহেতু ময়ো খেলিছিলো খ' খ' টো আৰু ল'ৰা ছোৱা লীৰ লগত দৌৰা দৌৰি খেলটো ভাল লাগিছিল।
অহ। অহ খ'খ' নেকি? তই ভাল খেলুৱৈয়ে মানে আছিলি নেকি?
হ হ বেছি নহয় দেই কিন্তু মানে স্কুলৰ টিমত আছিলো আৰু আৰু অ ধৰ অহ কেতিয়াবা আমাক এনেকে বাহিৰলে লৈ গৈছিল তহ তেনেকে খেলিবলৈ গৈছিলো- এবাৰ দুবাৰ আৰু সেইটো খেলিলে কি মজা পোৱা যায় মানে, সেইটো আজি ক'তো নাপাও যেন লাগে মানে এতিয়া খেলাই বন্ধ হৈ থাকিল।
উম একদম ঠিক একদম ঠিক কাৰণ আগত স্কুল শেষ হলে আমি বেগ নমাই সজু খেল খেলিবলৈ গৈছিলো হয় নে? এতিয়া চাওঁতে লাগে লৰা ছোৱালীবোৰ বেছি মোবাইলতহে।
উম হয় দে মানে আমাৰ সময়ত আহ গলি গলি খালি হলে নিজে নিজে দল বনাই খেল আৰম্ভ হৈছি লে। এতিয়া গলি থাকিলেও মানে নিস্তব্ধ লাগে এতিয়া।
উম এই এইটো অলপ চিন্তাৰ কথা কিন্তু হয়নে নহয়? কিন্তু এটা ভাল দিশো আছে এতিয়া স্পৰ্টচৰ সুবিধা বেছি কিন্তু। কচিং একাডেমি স্কুল হয় নে নহয় কেপটেইন চন কম্পিটিচন আগতে এইবোৰ নাছিল।
হয় কিন্তু মানে অ হয় হয়, কিন্তু মানে সমস্যা কি জান?
কি?
আমি বেছি সময় এটা খেলকে ধৰি থাকোঁ। কিছুমান কেৱল ক্ৰিকেট বা ফুট- ফুটবলকে গুৰুত্ব দিয়ে।
উম, একদম - একদম। কিন্তু খেল মানে কেৱল এটা নহয় দেই, তই কোৱাৰ নিচিনাই মই খ' খ', বেডমিন্টন, ভলীবল, দৌৰ বহুত খেল আছে। সক- সকলোতে মানে সুযোগ- অ'- সুযোগ দিব লাগে বা সুযোগ আছে আৰু।
উম, মই ভাবোঁ ছোৱালীবোৰৰ বাবে বিশেষকৈ বেডমিন্টন আৰু এথলেটিকছত বহু সম্ভাৱনা আছে। কিন্তু অ' কিন্তু কিছুমান- মানে কিছুমান বুলি নহয়, গাঁৱে - গাঁৱে সেই সুবিধাটো অলপ কম। দেচোন।
অ' হয়।
ইমান যদিও মানে তেওঁলোকৰ টেলেণ্টটো থাকে কিন্তু নিজৰ মানে অ টেলেণ্ট বোৰ দেখুৱাবলৈ তেওঁলোকে সুবি সুবিধা লাভ নকৰে বুলি মই ভাবো।
উম। আৰু বহুতো মানে ভাবে যে, বহুতে ভাবে, খেল মানে কেৱল সময় নষ্ট। সেই চিন্তাটো সলনি হ'ব লাগে, কাৰণ খেল-ধেমালি কৰিলে সময় মনটো - শৰীৰটো ঠিক থাকে। কাৰণ আমি দিনটো যদি ঘৰত সোমাই বা কিতাপ পঢ়ি মোবাইল চাই যদি থাকোঁ, সেইটো নহব। ধৰ মানে খেলটো খেলিব লাগে আৰু তেতিয়া আমাৰ মাইনটো ফ্ৰেজ হয়। ইভিনিং টাইমত খেলিব লাগে। গোটেই দিনটো খেলিব নালাগে আকৌ।
সেইটো হয়, অ'। সেইটোৱে মানে খেল খেল খেলিলে নিজৰ স্বাস্থ্যটো অলপ হেল্ডি থাকিব। আত্মবিশ্বাস আৰু ভৱিষ্যতেতো কেৰিয়াৰ- কেৰিয়াৰো হ'ব পাৰে খেলত।
উম, উম। তই লক্ষ্য কৰিছ নে, এতিয়া ভাৰতত খেলৰ প্ৰতি আগ্ৰহ বাঢ়িছে। ল'ৰা-ছো ৱালীবোৰৰ। অলিম্পিক বা বেলেগ আন্তঃৰাষ্ট্ৰীয় খেলত মানে মানুহে আগতকৈ বেছি মন দিয়ে।
অ' হয় কিন্তু দেই। মানে কিন্তু অসমৰ ক্ষেত্ ত্ৰত এতিয়াও বহু প্ৰতিভা বাহিৰলৈ ওলাই যাবলৈ কঠিন হৈ আছে। এতিয়াও মানে বহুত পিছ পৰি আছে। বাহিৰৰ ঠাইবোৰহে আগবাঢ়ি গৈ আছে এইবোৰত। উম, আৰু ক'ব গ'লে, ইয়াৰ মূল কাৰণ হয় যে সুযোগ কম আৰু গাইডেঞ্চো কম।
উম। সেইটোৱেই মানে এইটোৱে আমাৰ এতিয়া অসমৰ মানে দুখৰ কথা সেইটোৱেই। কিন্তু প্ৰতিভা একেবাৰে কম নহয় আকৌ কিন্তু আমাৰ অসমত। অসমত কিন্তু বহুতো আছে। যদি স ঠিক সুবিধা পায়, আমাৰ ছোৱালীবোৰ- ছোৱালীবোৰে বা ছোৱালীবোৰ নহয়, ল'ৰাবোৰো বহুত ডাঙৰ কাম কৰিব পাৰে, যদি বিচাৰে।
মইয়ো সেইটো বিশ্বাস কৰোঁ দে। মানে আৰু অ' স্কুল পৰ্যায়ৰ পৰা যদি খেলক গুৰু ৰুত্ব দিয়ে সকলোৱে, মানে ছাত্ৰ ছাত্ৰীবোৰে
তেতিয়াহে নতুন খেলুৱৈ ওলাব। লাহে - লাহে ধৰ তেওঁলোক আগবাঢ়ি যাব পাৰিব।
আৰু উৎসাহো বাঢ়েতো। আৰু একদম আৰু আমি নিজৰ দিশৰ পৰা হ'লেও চেষ্টা কৰিব পাৰোঁ। সৰু ভাই-ভনী খেলেল- খেল লৈ উৎসাহ দিব পাৰোঁ, হয় নে নহয়?
উম - উম, হয় - হয়।
হয় বাৰু অ অ সেইয়াই ভাল কথা বাৰু কাৰণ আমি নিজ- যে খেল নকৰিলেওতো অন্তত খেলক মূল্যতো দিব পাৰো কাৰোবাক টো আমি উৎসাহটো দিব পাৰো যাতে তই এইটো খেল বা আগবাঢ়ি যা তই এইটো কৰ এনেকুৱা ধৰণৰ তেওঁলোকক চাপৰ্ট কৰিবতো পাৰো ন।
অ পাৰো পাৰো নিশ্চয় কিন্তু আজিকালি চা আজিকালি ল'ৰা ছোৱালী বিলাক কেনেকুৱা হৈ হৈছে তই কলীয়ে যে মোবাইলত ব্যস্ত সেই আগৰ দিনবোৰ কিন্তু নাই আগতে আমি কিবা টাং গুটি ধৰা আৰু এনে পিতু বুলি এটা আছে বহুতো বাৰু বেলেগ বেলেগ বুলি কয় আমি ফল- ফুটবল ক্ৰিকেট বা বিহুৰ সময়তো আমাৰ এতিয়া যেতিয়া বিহু হয়। বিহুৰ সময়তে আমাৰ খেল ধেমালি কৰা কিন্তু ছ- ল'ৰা-ছোৱালীবিলাক ওলাই নাহে। চব মোবাইলত ব্যস্ত। এনেকে ল'ৰা ওলাই নাহে। কিন্তু য দি আমাৰ ল'ৰা-ছোৱালীবিলাক ওলাই যায়, বোলে ৰাত দৌৰিব লাগে বা খেল- এটাই খেল নাইতো, হয় নে নহয়? খেল বহুত দৌৰাটো এটা খেল এথলেটিক্স এথলেটিক্সত দৌৰা টো খেল কিবা জেভলিন যদিও আমাৰ মানে গাঁওৰ বিলাকত বহুত বস্তু নাপায় আজি- কালি সুবিধা নাই উম এতিয়া বেডমিণ্টন তুমি অ। বেডমিন্টন হওক বা খ' খ' খ' খ'ৰে খ' খৰ দুটা যেতিয়া গাঁৱত এতিয়া ফুতিবলে পথাৰ এখন পথাৰ এখন কোনো এৰি নিদিয়া হয়ে নে নহয় কাৰো মানে সেইটো নাই। এতিয়া ভলীবল খেলিব এখন পথাৰ লাগিব। চব খেলিব কাৰণে আমাক ল'ৰা ছোৱালী এটা স্পেচ লাগে। কিন্তু আমাৰ যিবিলাক মানুহ আছে গৈ কও যদি কিবা এটা বনাই দিয়ে বা চৰকাৰেও যদি সেইটো গাঁও এখনত যদি মানে আগবঢ়া যে এইটো এনেকে এনেকে হ'ব লাগে। উম তেতিয়া কিন্তু আমাৰ ল'ৰা ছোৱালী বিলাক খুব আগবাঢ়ি যাব গাঁও অ সেনেকে মানে খেলিব খুব ভাল সুযোগ পাব আৰু আৰু অ তই কেতিয়াবা এ এ মানে এতিয়াও মানে খেলিবলৈ ওলাই ওলাই যাও নে?
উ কেতিয়াবা মানে এতিয়া ধৰ মই এতিয়াতো কেতিয়াবা সময় পালে বাৰু উ বন্ধু ক চকু বানি খেলি আহো। সেইটো মই‌ উম উ মানে অলপ মাইণ্ড টো ফ্ৰেচ কৰিবলৈ যাও। মানে দিনকো ভাগৰ লাগি থাকে। মানে ৰিলেক্স ফিল কৰিব ধৰ অলপ খেলিবলৈ ওলাই যাওঁ ত' সেই সময়ত যেন সকলো চিন্তা কমি যায়। মানে অলপ ৰিলেক্স ফিল কৰা যায় নিজৰে মনটো ভাল লাগ-
উম মনটো একেবাৰে ফ্ৰেছ লাগে কাৰণ আমি আমাৰ মাইণ্ডটো এতিয়া ৰাতি ৰাতিৰ বস্তু আৰু মই কওঁ ৰাত- ৰাতি যেতিয়াটো টোপনীটো খেলাটো প্ৰায় একেই আমি ৰাতি কিয় মানুহ বিলাক খুব মানে যে মাইনটো আমাৰ ফ্ৰেচ হৈ যায় ব্ৰেনটো যি টি কৰি থাক দেখা যায় অলপ ঠাণ্ডা হব কাৰণে গেমটো ঠিক তেনেদৰে যেতিয়া আমি পঢ়া পঢ়ি আহিছোঁ স্কুলৰ পৰা কিছুমান আহে ল'ৰা ছোৱালী বিলাক কলেজৰ পৰা ডেন ইভিনিং টাইমত যে খেলিব যে যায় সেইটো সময়ত মানে যাতে মাইনটো যাতে ফ্ৰেছ হয় আৰু যাতে স্বাস্থ্যটো ঠিক থাকে।
সেইটোয়ে দেচোন সেইটোয়ে আৰু যদি আমি মানে সঠিক ভাৱে খেলক -খেল ধেমালিবোৰ কৰি থাকোঁ
উম
মানে আমাৰ নিজৰ স্বাস্থ্য পাতিও ভাল লাগিব মানে আমি হেল্ডি হৈ থাকিম আৰু উম ক'ব গলে খেলক আগবঢ়াব পাৰো আমি যদি ভাল ভাবে আমি ইয়াক ইউটিলাইজ তিলাইজ কৰিব পাৰো তেন্তে সমাজো স্বাস্থ্যৱান আৰু সক্ৰিয় হব। বুলি মই ভাবো আৰু ধৰ
খেল কেৱল কিন্তু প্ৰতিযোগিতা নহয় দেই হা মই কওঁ ই এটা জীৱনশৈলী মানে প্ৰতিযোগিতা এই কিছুমানৰ যেত অহংকাৰ আছে কিবা আছে হয় নে নহয় খেল যদি খেলিছ একদম মন খোলা মনেৰে খেল প্ৰতিযোগি প্ৰাইজ পাম কিবা ত মিটো কৰি নহয় নিজৰ মানে হেৰিটোৰ কাৰণে স্বাস্থ্য টোৰ কাৰণে খেল হয় অ
আজিৰ সভাগটো কম্পিটিচন নে সকলোবোৰ আজিকালি ল'ৰা ছোৱালী বোৰ তেনেকে খেলা দেখা পোৱা নাযায়।
উম -উম, হয় -হয়
ত' সেইটোয়ে মানে আগতে যেনেকা আমি খেলিছিলো খেলা বালিবোৰ কৰি ফুৰিছিলো আমি ওলাই বাট ঘাটে - ঘাটে আমি খেলিছিলো লুকা -ভাকু হওক বা কিবা - কিবি অহ, সেইবোৰ আজিকালি ইমান খেলিবলৈ পোৱা দেখা নাযায় চবে নিজৰ- নিজৰ মানে ইমানেই কম্পিটিচন হৈ গৈছে, প্ৰতিযোগিতা বাঢ়ি গৈছে কোনোৱে মানে এনেই নাহে খেলিবলে নিজৰ মানে তেওঁলোকৰ প্ৰেক্টিচে হ'লেও কৰিবলৈ আহে মানে প্ৰেক্টিচ বা কিবা কৰিবলেহে এনেকে ওলাই আহে।
উম, ফুই আছো যেতিয়া দে বাৰু দে হ'ব দে ভাল কথা হ'ল ভাল কথা পাত পাতিলো আজি কথা -পাতি মনটোক খেলৰ দৰে ফ্ৰেছ লাগিলে।
উম- উম - উম ভাল লাগে, ভাল লাগিল ঠিক আছে দে।